হেল্ল',
নমস্কাৰ।
কাৰ।
অ' গধূলি হৈ গ'ল। গধূলি হ'ল চাকি দিব ওলাইছিলো নাই চাকি দিব ওলাইছিলোঁ চাকি দিব ওলাওঁতে লাইনটোৱে নাই।
অ' লাইন গ'ল।
অঁ' লাইন গৈছে গদূলি ছাতিবোৰ দিলে ভাল লাগেই। মই গধূলি হোৱাৰ লগ বেলেগে চাকি দিওঁ অকমান ধূনা চুনা দিলে ভাল লাগে, ঘৰটোত গোন্ধ ওলাই থাকে তাৰ লগত অকমান মাইনা পঢ়িব দিছো।
অ' পৰীক্ষা নে এনেই।
পৰীক্ষা নহয় এনেই পঢ়িব দিছো, কিন্তু লাইন নাই এতিয়া উঠি গৈছে। এই বাহিৰত
অ' কোন ক্লাছ পালে এতিয়া তাই।
এতিয়া ফ'ৰ।
ফৌৰ পালে ন। ঠিকে আছে। আৰু আপোনাৰ হেৰি, উম ল'ৰা কেইটা ভেন, আছে নহয় দাদাৰ ল'ৰা
অ' দাদা ল'ৰা। অ' অ' আছে।
এটা
ভতিজা এজনে
এজন ন।
এজনেই।
অ' সি কোন ক্লাছ পালে?
এতিয়া টিউচনত গৈছে।
অ' তিউচান
টিউশন গৈছে এই মাইনা, টিউশচন কৰে, তুমি চিনি পোৱা চাগে আৰু টিউশচন কৰিব গৈছে।
অ'।
অঁ। মোক মাতি আছিল, মই কৈছো টিউচন যোৱা টিউচনৰ পৰা আহিলে ফুৰিব যাম।
অঁ, আপোনাৰ হেৰি কেইটা, দাদাৰ ল'ৰাকেইটা মানে আপোনাৰ হাজবেণ্ডৰ
অ' অ' অ' দুজন, দুজন
ডাঙৰ হৈছে। এ ডাঙৰ জন মানে এইটত পঢ়ে। আৰু সৰু অ'। সৰুজন এতিয়া ওৱানত।
অ'।
ডাঙৰ হৈছে! মানে খুৰাকৰ সমানেই হৈছে। ওখ।
অ'।
খুৰাকৰ নিচিনাও হৈ গৈছে।
অ' খুৰাকোটো কম ওখ নহয়।
অ' খুৰাকৰ সমানে হৈছে, তেনেকুৱা চাইজও হৈছে শকতো হৈছে! মানে দাদিয়া যেন লাগে আৰু দাদিয়া ভাইটিয়েক যেন লাগে, অলপ আগতে মানে ফোন কৰিছিলোঁ মানে স্কুলৰ পৰা আহি
অ'।
এই মানে এচ এ আইতাকৰ লগত কথা কৈ আছে।
অ'। ভাল আছে আইতা?
আই আ ভাল আছে। অলপ, এ মানে প্ৰেছাৰ আছ ছে, হাৰ্ডৰ দুখ আছে, উম অ'। মানে অলপ দিন আগতে মানে মেডিকেলত আছিল। ভৰ্তি হৈছিল।
অ'।
তাই ভাল পাইছে তিয়া অ'।
ই আমাৰো শহুৰ, অ' বয়স হৈছে। ই আমাৰো শহুৰ দেউতাৰ বেমাৰ।
হয় নেকি, বেমাৰ হৈছে? অ'-অ'।
ই গল্ড বেডাল স্তন হৈছে।
আমাৰ বেলেগ তেনেকুৱা নাই, অকমান এই প্ৰেছাৰটো। অ' প্ৰেছাৰ আছে। এনেই বাকী নিজৰ কামখিনি মানে কৰিব পাৰে আৰু বয়স, বয়স হলেও নিজৰ কামখিনি কৰিব পাৰে আৰু। অ' মানে নিজৰ কাম খিনি মানে বেলেগক কৰিব নে-নে, নি জে কৰি ভাল পায়। মানে কাপোৰ, কাপোৰবিলাক নিজৰ কাপোৰবিলাক মানে কোনো এটা বোৱাৰীক ধুব নিদিয়ে আৰু।
অ'।
ফা নহয়। চাফা নহয় বুলি কয় নিজে ধোৱে।
উ।
অ' পুৰা পৰিপাটী।
অ'।
পৰিপাটীকৈ কাম কৰে। কাপোৰবিলাক ইমান ধুনীয়াকে মানে থৈ দিয়ে, একদম ছোৱালী মানুহ দৰে।
বিলাক কৰি থাকিলে ভাল বুৰা হ'লেও
আহ নধৰে ওচৰতে ওচৰতে মানে জীয়া শাহুটো থাকে ওচৰতে যেীয়া ওচৰতে জীয়া শাহুটো থাকে াকে অ শোৱাস এা কৰিাক অ মই মানে শাহ ঘৰত পৰা দূৰত থাকো আহ এই কামৰ কাৰণে বাহিৰত থাকিব লগা হৈছে হয়
থাকিলে হল
অ অ এনে ফোন অ মানে অহ ফোন কৰি থাকো অ
অ আমাৰো মানে অহ কালি বিহু আছে ইয়াতে আমাৰ ইয়াতে অ বিদায় বিহু চাব যাওঁ মানে আমাৰ ননদ কেইটা আহিব
অ
সিহঁতে আহিল ব যাম বুলি আহাবিছো অ
উওচৰতে ন
এই এখন এল পি স্কুল আছে ছ ক ফীিল ন আছে ফিলখনতে
অ গায়ক কাক মাতিছে
অ মাতিছে এই মই ভালকৈ চিনিয়ে নাপাওঁ
অ অলপ দিন আগতে চয়কাৰ বিহুত গ'ল নহয়
অ
অ কুমাৰ ভৱষক মতিছে নেকি
অ নাই যোৱা নাই উ মানাব থাকে মাতিছিল কিন্তু এই নগলো বাবুহঁতৰ কাৰণেও দিগদাৰ সেইকাৰণে নগলো
অ
উ
হয়ক
তোমালোকৰ ওচৰত বিহু গ'ল নে
অ অ অ গৈছে
আহঁ
গৈছে আমাৰ ইয়াত বিহু আমি চাব নাযাও
আহ ইয়াতে গোটানগৰত আছে হয় আহ আহ আহ দূৰ হয় আহ। অ।
উ বাকী এতিয়া কি কৰিবা?
এতিয়া মানে এই অলপমান গধূলি নাস্তা আৰু উ পিঠা পিঠাগুৰি। এই পিঠাগুড়ি খুন্দি থৈছিলো। অ'। তই ভাপত দিয়া পিঠা বনাম উম।
মই ভাবিছো ইডলি ইডলি পিঠা বনাওঁ আৰু ইডলী ইষ্টেনত।
অ।
মানে ইডলি ন বল ইডলি পিঠা। অ' গুড়া খুন্দিছোঁ, মই মানে আগতে খুন্দি। ন মিক্সিত খুন্দিছোঁ। আমাৰ ইয়াত ঢেকি নাই। নাই। মিক্সিতে খুন্দা হয়। আগতে খুন্দি থৈছিলো মানে ৰ'দত দি থৈছিলো এতিয়া সেইটো মানে বনাম মন গ'লে। বি অ' এই বিস্কুট এইবিলাক খাব মন নাযায় বি আৰু আনিলেও বেছি নাথাকে, বেছি দামো বেছি। আৰু এনে বস্তুৰ দাম কিমান হৈছে।
অ' চিলিণ্ডাৰৰো কিমান নাটনি হৈছে দে
ন অ', অ'। নত নাটনি হৈছে মানে আগৰ দিনত ভাল আছিল খৰিত ভাত বনাইছিল। গুড়া আছিল গুড়া আছিল গুড়াত বনাইছিল। অ' কাঠৰ গুড়া আছিল।
উম।
এই বিলাকত বনাইছে।
উম আজি অৱস্যে আমাৰ অলপ অ' আমাৰ ইফালে অলপমান খৰি ত বনোৱা হয়।
অ', অ।
অলপ গাঁৱলীয়া ঠাইত অ বনাই উম
কেতিয়াবা কেতিয়া বনোৱা যায় কিন্তু আৰু খৰিও লাগিব নহয়
খৰিও লাগিব টাউনতটো কৰি নাপায়েই হয় হয়
গাঁৱত বিলাকত ভাল
অ আছে অ সেইবিলাক অ এই ভাত বনাব পাৰি
আৰু সোৱাদো লাগে
সোৱাদ লাগে অ প্ৰজন সোৱাদ লাগে আহ ভাতৰ মাৰটো কাৰি দিব পাৰি
গাঁও বিলাকো ইমান ধুনীয়া ঘৰ পাকঘৰ বনাই
উম
ঘৰত এই কি ধুনীয়া পকী ঘৰ তাৰ ভিতৰতে মাটি চৌক আ খন চৌকা বনা চৌকা বনাই লয় ইমান ইমান ধুনীয়া অ ইমান ধুনীয়াকৈ বনাই।
অ আমাৰ ডাঙৰ ননদটো অ আছে আমাৰ ননদ আছে ৰঙিয়াত যে ননদ এটা আছে মোৰ এই ননদটোৰ অ ইমান ধুনীয়া ঘৰ তাৰে ভিতৰত এখন মাটিৰে চৌকা
হয় নেকি?
অ, তাৰ ইমান মানে হেৰি কামৰ মাজতো তাৰমানে তাই মাটি চৌকাত হাত বনাই। তেনেকা অ', হোৱাতো বাহিৰৰ পৰা মানে ওলাই যাবাৰ কাৰণে। পাইপ দিয়ে মাজতে সেই পাইপডালেৰে অ' পাইপডালেৰে ধোৱা বিলাক ওলাই যায়।
অঁ,
আৰু
আমাৰো মানে খৰি আছে, গছ এডাল কাটিছিলো। বহুত কৰি ওলাইছিল। এইবিলাক ঠাণ্ডা দিন নহয়। ঠাণ্ডা দিনত জুই পোৱাইহে হৈ গ'ল। এতিয়া আছে অলপমান। সেইখিনি ম ওচৰৰত ৰতা আছে নহয় সিহঁত গোটেই মানে চিলিণ্ডাৰটো। পোৱা নাই। নাপালেই আৰু খৰি খিনি দি বনাই আছে।
অঁ, এতিয়ালৈকে পোৱাই নাই।
নাই দুখীয়া মানুহ, বেয়াও লাগে বেয়া লাগে সেইটো কাৰণে আৰু খৰি খিনি দি দিছো আৰু মোৰ। চিলিণ্ডাৰত পোৱা নাই মই চিলিণ্ডাৰ পালে দি দিলো হয়।
অহ, কি অহ। কিমান দিন যায় তোমাৰ চিলিণ্ডাৰে।
অহ' যায় দুমাহ মান যায়।
অহ' ঠিকে। আমাৰো নাযায় আমাৰ যে জইণ্ট ফেমিলি। আমাৰ বিশ দিন পঁচিছ দিনতে শেষ হয়।
অ, দিগদাৰ হয়।
দিগদাৰ হয় আমাৰ মানে কাৰ্ডো আমাৰ চাৰিটা চাৰি দুটা চিলিণ্ডাৰ, সেনেকৈ মিলি যায় আৰু
অ খৰিত বনাব পাৰে।
অ শৰীৰটো বনায়, মাজে-মাজে, অ শাহু ছে শাহু আহ, কাম কৰিব পাৰে, নিজৰ কাম সি নিজে কৰে। উম ৰন্ধা-বঢ়া কৰিব পাৰে, আমি কেতিয়াবা কৰবাত গ'লেই বা আমাৰ বাবুহঁতৰ লগত দিগদাৰ হ'লেও
অ বেমাৰ অলপ দিন আগতে বেমাৰ হোৱা শুনিছিলো যে, শাহুৰ, নহয় শাহুৰো শুনি
অ হাহুৰ মানে হেৰি প্ৰেছাৰ, অ অল এজবা প্ৰব্লেম হৈছে।
অঁ অ
এজন অ ভাল ঠাণ্ডা দিনত বেছি হ গৰমৰ দিনত ঠিকে থাকে।
নহব
গৰমত ইমান নাই, সাগৰটো বেছি লাগে, ঠাণ্ডা দিনত বেছি হয়, অ' বয়স হৈছে, আজিও পিছে নাই মানে ডাঙৰ জীয়েকৰ ঘৰত গৈছ
অ' হয় নেকি? আৰু শহুৰ?
বহুত আছে
অ মানে কোনে চাব বেমাৰ হৈ আছে
বেমাৰ তেনেকুৱা নাই মানে অপাৰেচন কৰিব লাগিব, এনে ঠিকে আছে নি এ কাম নিজে কৰিব পাৰে, না আহিব, উম এই দাদা আছে খাই শহুৰ, তাতে থব গৈছে, আৰু আ আনিব যাব
অ কিবা আছে নেকি?
নাই, মানে কি বাহিৰতো মানে ঘৰ এটা বনাই আছিলে, চৰকাৰৰ পৰা ঘৰ আহিছিলে। এক ঘৰ বনাইছিলে বাইদেউ সি মানে অলপ
অ, ঠিকে আছে।
অ সি ঘৰটো চাব গৈছে। ত বেছি দূৰত নহ-ওচ ওচৰতে। উম।
গাড়ী লৈ গৈছে না কি?
গাড়ীত। ই ৰিক্সাত গৈছে।
ই-ৰিস্কাত গৈছে।
মানে খোজকাঢ়ি যাব নোৱাৰি আৰু বহুত -চৰো নহয় এনেকুৱা আৰু।
ছয় জান কি ই ৰিক্সাত গৈছে?
ওচৰতে বঙৰা।
অ বঙৰাত গৈছে। মই চাৰিকাত যোৱা বুলি ভাবিছো।
অ চয়কাত যোৱা নাই চয়কাত বহুত দিন হ'ল যোৱাই নাই। হ'। দউতাৰ অসুখ হৈ আছে যে।